হেল্ল' অ, কি খবৰ?
আছো দে। চলি আছ
অ আছো দে, ভালে আছো। বাকী, গৰম কেনেকুৱা?
অ গৰম বিৰাট দিয়ে। পাগলা হৈ গৈছি। এ চি বাহিৰত ওলাবই নোৱাৰা হৈছি। নোৱাৰে এ চ
অ এ চি বাহিৰত ওলাবই নোৱাৰি এনেকুৱা গৰম। ফেনৰ বতাহ কাম নিদিয়াই হৈ গৈছে।
আৰু এছি বগাটো দিয় অলপ
এচি বতাহটো অ এচিত থকাৰ পিছত খ বতাহ সুধ্য তে নহয়টো। অ হেয়া কালি ৰাত ৰাতিটো মই শুব পৰা নাই ভালকে। এটা চাইড শুলে ঘামি যায়। এটা চাইদ শুব লাগে
এ-এ-এচি এচি লগাই লম ঘৰত।
তহঁতৰ এচিটো কিমান টন?
অ অ অংগত ওৱান পইণ্ট ফাইভ, ওৱান পইণ্ট ফাইভ।
ওৱান পইণ্ট ফাইভ, অ।
এই লাইন গল অ অভিষেকে অভিষেকে সেই গেইছিলো গেইছিলো ন ৱান পইন্ট ফাইভ চাগে ৱান পইন্ট ফাইভ
অ অ তাৰ ৰুমটোত লগাইছে নেকি
উম উম তাৰো অলপ ঠেক হৈছে ফৰ্টি এইট নেকি ফাইভ ষ্টাৰ ত ফাইভ ষ্টাৰৰ ওপৰত ডিপেণ্ড কৰে ফাইভ ষ্টাৰ ত্ৰিছটা দাম কমি যায় গুডৰেছ
উম অ সতি দাম কম পৰিছিল সোনটা
তোৰ ফাইভ ষ্টাৰ ন আজি দাম কমিছে অলপ সাৰ্থকো লগাইছে দাদা তাত ত্ৰিছষ্টাৰ গেইছে।
ক'ত লগ গাইছে ক'ত লগাইছে
অ সেই ঘৰতে আগৰটো বেয়া হল বোলে
অ এতিয়া নতুন লগ গৈছো গৈছো তাৰ ৰুমত লগাইছে নেকি।
উম তাকে।
তাকে আৰু হ এয়া কি কয় এচি বেছি দৰকাৰী হৈছে। এচি এটা তোৰ ডিহাইড্ৰেচন অ আৰ এছ বা নেমু পানী এক গিলাচ দিনটোত খাবই লাগে বহুত ডিহাইড্ৰেচন তহতে
সঁচা কথাবোৰ বহুত কৰ তোৰ হেই আছ এ মই ৰচোন কথা এটা আছো তই এ বি য়ে কৰছো যে কেটো ক'ত কোনটো এবাৰ এপ প্ৰিপেয়াৰ কৰিছিলে
মই কৰিছিলোঁ মই কৰিছিলোঁ ফিজিক্স
ভালনে আহ মানে কোনোবাত তোক ৰিকমেণ্ড কৰিছিল নেকি নিজে লৈছিল লৈছিলি
এক কমে মানে মই এনে অলপমান চাইছিলোঁ ইউটিউব চিউটিউবত হয় মানে ফিজিক্সালাতটো তোৰ কষ্ট ফিচিয়ে হয় আৰু গোটেই কৰ্চটো কমপ্লিট কৰি দিয়ে মানে তোৰ কিবা লাৰ্জ তই যদি নৰ্মেল ৰেগুলাৰ বেচ টো ল ৰোলাৰ বেছ টো ললে সাত আঠ হাজাৰ টকা মানত হৈ যাব, আৰু যদি প্রব টো ল'ব যাও প্ৰবটো ললে বাৰ তেৰ হাজাৰ মানত ন
নৰ্মেলতটো লৈছিলো তই কিমান পৰ্চি
সাত মান পৰে আৰু
হাত হজৰত টো কৰিব পাৰিব নাইন্তি পাৰ্চেন্ত কম
বেংকিংৰ কম
বেংকিঙৰ কম, তোৰ হেৰি কি কয় আমাৰ লগৰ এটাই লৈছিল ন বেংকিংটো। তাৰপিছত তোৰ সি
অ তই মইো ভাবছিলো ক'ৰ পৰা তাকে লওঁ কিছুমানে কৈছে আন একাডেমি ভাল
অ আড্ডাটো আমাৰ অসমৰ হয় ন
অসমৰ নহয় সাদ্ৰো বাহিৰত অলপমান একে আছে অসমৰ ব্ৰাঞ্চ এটা আছে নৰ্থ ইষ্ট ব্ৰাঞ্চ
আহ অহ
চ
আনিকা আনিকা তুমি চাব পাৰা বেয়া নহয় হয় আনেকা তুমি
তাকে বলো কেটৰ কি কি থাকে চাবজেক এনে? কেনেকে মানে বুজাচোন লগ
ন ৰিজনিং থাকে, তাৰপিছত ডা ডি আই বুলি এটা ছেকচন থাকে ডাতা ইন্টাৰভিউ চেকচন তাৰপিছত এয়া থাকে ইংলিছ থাকে তাৰপিছতো কোৱানছ থাকে
পঞ্চাক ন
প ছ তহঁতৰ হেৰি কি কয় গভমেণ্ট একজামৰ নিচনা প্ৰায় একে মানে চিলেবাছটো একে
আহ
হোৱা টাইপ আৰু বাকী হেৰি কি কয় তহঁত ক চলিছেনেনোই
আমাৰ প্ৰচুৰ চলি আছে ৰ ত অলপ আছেগে চাগে আৰু। বেছি নাই
তোৰ কোচিং চেণ্টাৰটো কি নাম আছিল?
অনলি কম্পিতিছন
অনলি কি?
কম্পিটিচন
অ অ তাতে তোৰ কিমান পৰিছিল কৰ্চটোত?
মো অফলাইন শেয়াৰ কৰিছো হয়।
ছয়াজাৰ ভালনে?
লাইব্ৰেৰী এক্সচাঞ্চ ভালে সেই ড অ' ৰেগুলাৰ ড পি পি ক্লছটো হয় ৰেকৰ্ডিং ৰা ৰেকৰ্ডিং
অ' মানে ক্লাছৰ ৰেকৰ্ডিং থাকে হেৰি এপত?
অ' থাকে।
অ' তোৰ উ মানে ধৰ ক্লাছ ত মিছ হৈ গ'লে ৰেকৰ্ডিং চাব চাব পাৰ নে?
উম উম পাৰে পাৰে।
এইটো বুস্তু ভাল। কিন্তু ত ৰেকৰ্ডিঙত এটা প্ৰব্লেম কি ডাউট সুধিব নোৱাৰ এইটোৱেই দিগদাৰ।
আহ আহ। ৰেকৰ্ডিংত দৌত হব অ' পাৰি ইমান সিমান নোৱাৰ তই।
অ'। তোৰ হেয়া কি আছিলে এজ কি কয় গৰমত গৰমত তোৰ এইকেইদিন যি গৰম পৰিছে তাতে তোৰ ক'বাত যাবও লাগিছিল ন যোৱাও হোৱা নাই।
উম ডাপ তোমাৰ ক'ৰবাত নিজৰা চিজৰা জাব পাৰো নে?
অ' নিজৰে চিজৰে ফালে।
বদিত নাজাবা সেইদিনা তুমি মনত আছে নি তেওঁ
চুইমিং মনত আছে চুইমিং বস্তুটো তই কেতিয়াও নাপাহৰা এইবাৰ শিকিলে লাইফ টাইম বস্তু। খালি তোৰ ষ্টেমিনা টো আপ ডাউন হ'ব পাৰে কিন্তু ষ্ট্ৰক বোৰ তই কেতিয়াও নাপাও ষ্ট্ৰক বোৰ সদায় মনত থ পা ষ্টেমিনা টো আপ ডাউন হ'বই দেচোন। প্ৰেক্টিচ নাথাকিলে ষ্টেমিনাটো কমি যাব। কিন্তু ষ্ট্ৰকবোৰ নাপাহৰ তই। এবাৰ শিকিলে লাইষ্ট টাইম থাকি যায়।
কেইদিন লাগে শিকাতে? ছুইমিং
কি বস্তু
তুমি শিকালে কেইদিন লাগে
ছুইমিং শিকোটে ছুইমিং তই ভালকে ছয় মাহ যদি শিকা তই পাৰা হৈ যাবি মানে ষ্ট্ৰকবোৰ মাৰিব পাৰা হৈ যাবি ষ্টেমিনাটো আহোতে সময় লাগিব দেচোন ষ্টেমিনা মানে মেইনলি তোৰ চল্লডাৰ পাৱাৰ তো লাগে মানে হাত দুখন ননইচতপ ঘোঁৰাই থাকিব লাগে ন আৰু ভৰিখন মাৰি থাকিব লাগে ত সেইটো কাৰণে আৰু মানে হাত দুখন মানে তই মানে হাত দুখন যিমান ভৰি দুখন হয়তো ফ্ল'টৰ কাৰণে ভৰি দুখন মাৰি থাকিলে বডি টো ফ্লট হৈ থাকে হাত দুখন হয় ত আগত যাব পাৰি তই যিমান জোৰত হাত ঘুৰাবি সিমান স্পীডত আগত যাব পাৰিবি সেইটো কাৰণে তোৰ চল্ডাৰ পাৱাৰটো লাগে
উ
অখনেই
অ চন্দন কেনেকোৱা হৈছে
কি বস্তু
শুনা পোৱা নাই কি কইছা
হেল্ল' হল
অ
অহ কিয় কৈ আছিল ক
তাকে ছুইমিঙৰ কথা কৈ আছিলো বোল
উম উম
উ
আহ আৰু ফালে এইজন
অ অ এদিন ওলাম দে উ মানে সেয়া কৰাকে ছুইমিং টুইমিং কৰাকে তাকে এনেকে পৰি আছে গৰমত এদিনতো ল'গ কৰা নাই এনেকে চাহ তাহ খাবৰ কাৰণে ক'ৰবাত এদিন ওলাব লাগিছিল
হয় বহুত দিন হ'ল ইমান দিন মানে আৰু আজিকালি কিবা কেৰিয়াৰটো চেট হোৱা নাই যাব ইচ্ছা নাযাই কিবা নাজানো কিয় অ টেনশ্যন টেন উজ্বল হৈ থাকে
টেনশ্যনো থাকে টেনশ্যনটো থাকেই চবতে
উম কি হ'ব লাইভটোত আমা চল কি হ
কি কৰো কি নকৰো লাগি সেইটো গৰমটোৰ কাৰণে অসহ্য মেইন একো কথা
মট্ৰনত ট্ৰেইন'বাত যায় থাকে ক'ৰবাত ক'ৰবাত ঠাণ্ডা ৰত যায় থাকে জংঘলৰ মাজে মাজে কত গৈছে কপিত নেকি ক'ত বা গৈছে।
অ অ কপিলিত তোৰ সেয়া কৰিব পাৰি তোৰ মানে তোৰ চুইমিং কৰিব পাৰি মানে ৱাটাৰফল আছে। ৱাটাৰফুল বঢ়িয়া জেগা তাতে তোৰ চুইমিং টুইমিং কৰিব পাৰি চুইিংটুমিং। কৰিব পাৰি।
পাৰে ন?
জাগাটো বহিয়া।
জাগাটো ভাল বাৰু যোৱা নাই মই আজলৈ।
অ কপিলি মইও যাই পোৱা নাই। কিন্তু শুনিছো আৰু চুইমিং তুইমিং কৰিব পাৰি।
আহ।
আৰু গুৱাহাটীৰ ওচৰে পাজৰে জাগা আছে দেচোন অলপ চলপ কিবা কিবি চালে ওলাব।
আছে আছে ন এতিয়া আৰু আছে গৰমৰ চিজন আৰু এতিয়া চুইমিঙৰ পুৰা ওলাব।
অ চুইমিং পুৰা অ পুৰা চুইমিং কৰিছ আৰু চুইমিং পুল বোৰ পুৰা ভৰ্তি পাবি এতিয়া গলে। অ কতো মানে খালিছে অ এক'লেণ্ড তু পুৰা একদম ভর্তি।
সচা কথা।
মানুহবোৰতৰ হিল ষ্টেচন যাব, কোনোবাই শ্বিলং যাব, ক'ৰবাত যাব ঠাণ্ডা জেগা। কৰিম গৰম বন্ধ আহি আছে।
গৰম বন্ধ আহি আছে।
কি আৰু
আহ হ'ব দ এদিন ওল ওলাম ওলাম নি নিশ্চয় অ।
উ।